হেল্ল'
অ', শুনি আছ নে? অ',
ফোন কৰি নললি
অ', একো নহয়, এতিয়া হেৰি কৰি আছিলো যে, কৰিছিলোহে যে।
অ', ভাত বনাইছনে।
অ', ভাতটো উঠালো মই। হেৰি এই কঁঠাল গুটি আমাৰ এজনে গুচাই আছে, তাপা কাপোৰ কাপৰ এখনে হেনো মোহাৰিবলে গ'লে হেৰি লাগে। কাপোৰৰখন লাগে সেনকে হেই পিছল হৈ আছে আকৌ এইবোৰ শুকান নাই অ'।
অ',
তাৰপিছত দালিয়ে কঠাল গুটিয়ে বনাম আৰু। হা,
আজি সন্ধিয়া
আহ্ অলপ কাহা, এই কফটো হৈ আছে আকৌ। কফটো যোৱা নাই।
উম্, চেন্দেল নাই পিন্ধা যে।
অ'
সেইকাৰণে হৈ আছ নেকি?
অ', চেন্দেল জোৰ পিন্ধিব লাগে আকৌ। চেন্দেলজোৰ এতিয়া। গৰমত দিগদাৰ হৈছে বাৰু।
চেন্দেল পিন্ধিব লাগিব, সেইকাৰণে হেৰি। গাঁটোত ধৰি আছে ন, নহয় বাহিৰতো আছোঁ চেণ্ডেল নিপিন্ধাকৈ আছো যে।
অ', বাহিৰলে ওলাই গ'লে মানে, সেইবোৰ হেৰি ঠাইলে গ'ল মানে। কাঠলে সেইবোৰ গ'লে মানে, আদৰ সেই যে গোহা কি গাহৰি সেইফালে গ'লে মানে তই হেৰি চেন্দেল পিন্ধি যাবি। এইবোৰ গাহৰি বিলাকৰ কিবা হেৰি, হেৰি হয় বুলি কয় নহয়।
চেন্দেল পিন্ধো, চেন্দেল নিপিন্ধাকে নাযাওঁ মানে সেইফালে গ'লে।
অ', অ'।
অ', হেৰি, এই পিছফালে হেৰি পকাই বাৰু। সেইকনো, কাঁহী-বাতি ধোৱা ওচৰ সেইকণ, সেইকণতে।
অ', সেইখিনি পকা।
হ তা বতাহ মাৰি আছে আৰু সেইকাৰণেও চাগে লাগিছে, হেৰি আছে।
অ',
ঠাণ্ডা, বতাহ মাৰি আছে পুৰা।
আকৌ ৰাতিয়ে এইবোৰ গৰম উঠিছে বুলি, আকৌ গা চা নুধুবি আকৌ এতিয়া।
নোধো মই, এদিনো ধোৱাই নাই তেতিয়া পৰা। আনকালে নহ'লে মোৰ নহয় হেৰি
নাজানে। আ
অ'। তাৰপিছত নেটৱৰ্কতটো আকৌ নোপোৱা হা।
শুনিছাম না
অ', ভালকে শুনাই নাই আকৌ ক শোন।
অ', হেল্ল'।
অ', অ', শুনি আছো এতিয়া।
অ', মালিকফালে গৈছে কিবা কামত। তাৰপিছতে আহোতে কিবা কিবা লৈ আনিব কেইটামান আপেল চাপেল কৈছে আৰু নহ'লে দিনত খাবলৈ একো নাথাকে নহয় ভাত খোৱাৰ মাজত বৰ ভোক লাগে।
অ', অ', তাৰপিছত সেই তেনেকুৱা মেৰি চ়ি বুলি
হম।
বিস্কুটোআনি থ'ব লাগে।
বিস্কুট আনি থোৱা আছে বাৰু।
উম।
মেৰিগ'ল্ড।
অ', বেছিকে খাই দিলে সেইবোৰ মন নাযায় বাউ।
উম। নহয় মন নাযায় মানে সেই ভোক লগা সময়ৰ কাৰণেহে আকৌ ত'ত নাপাওঁ যে তেতিয়াহে খাই দিওঁ। ভাতনো আৰু তিনিবাৰ চাৰিবাৰ কিমান খাবি। অ', তেতিয়া সেইটোকে ভাল লাগে আৰু ম মেৰিগ'ল্ডটো মিঠা, মিঠা লাগে যে ভালে লাগে খাই কিন্তু খাই খাইহে আমনি লাগিবগে আৰু লাহেকে।
অ', আমুনি লাগিব কিন্তু কিবা এটা গাখীৰৰ নিচিনা সোৱাদ এটা আছে বাৰু মিঠা। হয় উম। উম।
তেনেকে শুকানে খাওঁ মই।
উম।
শুকানে খাই পেলাই পানী খাওঁ টিয়াই নাখা
অ', অ'।
অহ।
তাৰপিছতে গাখীৰ চাকী হ'লে ভাল আকৌ গাখীৰ ই‌য়াতে নাই।
গাখীৰ এতিয়া নাখাও গেছ হ'ব। এতিয়া খালে গেছ উ এতিয়া খালে গেছ হ'ব। দেৰিকে খাম পিছত আগলে।
অ'। হয় ক'ক।
উ
ত কাহটো মাৰিলে বেছিকে জোৰকে আহে নেকি।
উম। মাৰিলে
হুম।
আৰু দিলো নেকি।
কি?
এ খাচী মাংস আৰু কেইবা
অ' শুদ্ধ অ'।
তাৰপিছতে সে সেয়া তেনেকুৱা আৰু মানে কথা বতৰাবোৰ।
উ, হয় বাৰু বেছিকে সিজি ল'ব লাগে দেই, সেই যিহে ভাল হ'ব কমকে সিজা বস্ত খালা নাই ত
অ' খাচি মাংসটো বেছিকে সিজাব লাগে এনেও।
অ'।
অ' দুটা তিনটা চিটি মাৰি দিব লাগে।
আগতে বনোৱা বোকাজনৰ লগৰ কেইজনীয়ে ফোন কৰিছিলে নহয় কালি, আজি অ' কালি কৈছিলে কৈছিলোঁ বাৰু। ত' কৰি থাকে আকৌ সিহতি মাজে মাজে উম, সিহঁতি কৰিয়ে কৰিয়ে থাকে। কেতিয়াবা কেতিয়া মাজে মাজে আৰু সেই সিহঁতৰ সঞ্চয় গোটত আছোঁ যে, পাচকা পাচকা দিয়া, সেইটো কথা। অ' লগতে দিলোঁ আৰু পইচা এটা পালো তাৰপিছতে ক তেতিয়া আক' মই হেৰি লোনৰ দুটা খেলিছিলোঁ, দুটা দুটা হেৰি কৰিছিলোঁ পাঁচক পাঁচক এহেজাৰ আছিলে, এইবাৰ অকল পাচ পাঁচশ ললোঁ।
এ, তাৰপিছত পইচা দি আছোঁ আৰু।
এতিয়া পইচা কেতিয়াবা আকৌ নিজৰ পইচা ভালে লাগে।
উম, উম, সেইখিনি পিছত আৰু তাবলা পামগে আৰু কেতিয়া অ' জানুৱাৰীত পামগে আৰু নেকি এইখিনি।
পইচাটো গোটাই যোৱা হৈছে আৰু।
যোৱা পইচা, অ' গুটাই যোৱা হৈছে আৰু জানুৱাৰী সেইকেইটা পামগে আৰু। উম। পাঁচশ পাঁচশ, এতিয়া এতিয়া মই এয়া পইচা দুই এ, মানে থৈ থৈ দিব পাৰিছোঁ। ইয়াৰ পাইছাকে থৈও দিছোঁ ধৰি ল।
উম।
হয় হয়।
এক ৰাউণ্ড এক ৰাউণ্ড একপ্ৰ এপ্ৰ যোৱা পিছতে পাই থাকোঁ আৰু। পইছাটো।
অ', অ' তাত দিবলে পা পাচশ টকা, উম, সেইটোয়ে।
উম।
তাৰপিছত তেনেকে হ'লে মানে এনেই ভালেই লাগে বাৰু হেৰি গৈলেকে আকৌ মোটাই সেইকেইটা পামগে, কিবা এটা হেৰি কৰি।
অ' মোতকে পাবি কে সেইটো পইচাটো গোটাই যোৱা হৈছে, ভালেই তেনেকে। এয়া আকৌ এ, চববোৰ হ'বলে আকৌ হেৰি হয় চব সময়তে পইচা নথাকে যে সেইটো এটা দিগ
অ' সেইটো কাৰণে দিগদাৰ অ' পইচা অ'। মই হেৰি আগতে এনেকে হেৰি থৈয়ে দিছিলোঁ বাৰ তথাবি তাত টকাটো মই হেৰি থৈ দিওঁ আৰু সেইটো যেনেতেনে হ'লেও, কিবা এটা কৰি হ'লেও।
উম, উম।
তাৰপিছতে এতিয়া যেনিবা মই এইবাৰ পাহৰিছিলোয়ে, তাৰপিছত সেইদিনাখন আকৌ হেৰি মানে হেৰিপা উলিয়াই, ইটোৰপা এটিমৰপৰা উলিয়াই পেলাই ভিনদুক আকৰ পাঁচশ টকা এটা আছিলে তাৰপিছতে সেই পাঁচশতো মানে ভিনদুক কেচ পইচা দি ভিনদুক বা আকৌ পাঁচশ টকা লৈ থৈছোঁ। ল'ৰাৰ পইছা।
ফোন কৰি আছে হ'বলা কোনোবা কোনোবাই।
অ', হেৰিয়ে কৰি আছিলে আকৌ, ডাঙৰ আমাৰ বাই, সৰু বাই।
অ', অকমান আগত কৈছিলেহে তাই। অকমান আগত কৈছিলেহে।
অ', তাই ভাবিছে কেলে হেৰি কৰিছে, তাই গমি ধৰিব পৰা নাই চাগে। সেইটোকে চাগে তাই অনুভৱটো কৰিছে চাগে তাৰ পিছত তাৰপিছত নাই পতা নহয় এ এই চাবমিট নোহোৱাৰ পিছত পতা নাই যে হোৱাৰ পিছত
অহ অহ অহ
তেতিয়া লগাই আছিলো তো হেৰিৰ মাজতে তাৰপিছতে তাৰ আকৌ হেৰি বিজি আছিলে কাৰোবাৰৰ লগত পাতি আছিলে চাগে কিবা কাটি দিলে তাৰপিছত এতিয়া সেইকাৰণে আকৌ লগাই আছে তাই
উম
আমাৰ চাগে দালিয়ে কঠাল গুটিয়ে দালিয়ে আলুৱে খাম আও অ কঠাল গুটিয়ে খাম আও তাৰপিছতে মাছ
মুঠতে জোৰ কৈছো আও এখনে কৰিম আৰু মাংসটো মালিকে নাখায় মালিকলে কিবা এটা বনাম আও হৈ যাব
উম অহ খালেই হল সেনেকে খালে হল আও কিবা এটা কিবা এটা এইবোৰ ৰাতি ইমানকে খাই থাকিব মন নাযায়
উম
কি বনালি কোমোৰা অকন দি দিলো
কোমোৰা, কোমোৰা লাগিছে নেকি ধেৰ
কোমোৰা এটা আমাৰ ভিনদেওয়ে কোমোৰা হেৰি কৰিছিলে নহয় গহৰাই গৈছে বাৰু হেৰি কৰি হেৰি কৰি থৈ গৈছিলে ধুনীয়াকে বাঁহ কিবা হেৰি দি পেলাই চাং দি পেলাই। তাৰপিছত কোমোৰা এটা লাগিছে সেইটো অকমান ডাঙৰ হ'ল সেইটো ছিঙিলে আজি মানে। বগা হৈ গ'লগে নিছিঙুতে নিছিঙুতে মানে হেৰি কৰি।
অ ডাঙৰ হ'লগে আমাৰ এই সৰু বাইদেউ হতৰ ধেৰ লাগিছে
অ আকৌ আগ আগৰ আগফালেও এটা গহৰা গজা গছ আছিলে সেই তাতো এটা লাগিছিল। ছিলে সেইটো খালো এইটো জালি হৈ থাকোতেই খালো।
অহ।
তাৰপিছতে আকৌ খাম এডাল অহ সেই তাতো সেই এটা এটা লাগিছে দুইজোপাতে এটা এটা হে। আমাৰ সেই দুইজোপাতে এটা এটাহে লাগিছে।
উম তেতিয়াহ'লে ধেৰ ৰুব লাগিব চোন তেতিয়াহ'লে ধেৰ ধেৰ ৰুব লাগিব ধেৰ হেন্দালি দিব লাগিব।
অ অ আৰু লাগিছে হেনো দুটা।
আৰু নিজে নিজে যদি গজে নহয় সেই নিজেই গজা জেগাতে হেন্দালি দিব লাগে।
অ তেনেকেই দিছে। তাতেই দিছে আমাৰ সেই ভাতকেৰেলাৰ লগতে হৈছিলে এজোপা। উম ভাতকেৰেলাৰ লগত এজোপা হৈছিলে তাত ত এটা ছিঙিলে এটা থাকিলে ধেৰ শামুক হৈছে কিবা অকণি অকণি যে বনৰীয়া শামুক বোৰ যে। সেই শামুকবোৰে আকৌ সেই পাতবোৰ খাই খাই পেলাইছে অ তাকে কালি কালি কথনাজোপাত যে সৰু অকমানি কথনাজোপা যে ডাঙৰজোপা গোটেই শামুকে ভৰ্তি হৈ আছে নহয় আমি আও গছ পাতৰ শুকান পাত বুলিহে ভাবিছো। দেউতাই মই তাৰ পিছতে দেখিলো নহয় দেখি আৱ নিমখ ঠিকছে দিলো দেউতাই গোটেই পানী দিলে থল থলকে তলতে পৰিছে নহয় তাৰপিছত ৰাতিপুৱা পা পাত এটাও খাবলে নাপালে। তেতিয়া যদি আমি নেচালো হেতেন নহয় নেদেখিলোঁহেতেন নহয় ৰাতিপুৱালে পাত এটাও নাথাকিলেহেতেন তাত
অ
তেনেকে আহি গৈছিলে, ইমান দেখিয়ে ভয় লগা। জানানে সেইবোৰ?
উম, বহুত নিমখ দি দিওঁ একদম, দেখিলেই নিমখ দিবই লাগে, সেইটো বাঢ়িবলৈ দিবই নালাগে ডাঙৰটো দেখি সেটো আৰু ভাল আও সেইটোৰ পৰাই পোৱালী হ'ব। উম, মই আগতে কিমান মাৰিছিলো ঘৰত থাকোতে। এদিনত নটা, দচটাকে মাৰিছিলো তেতিয়া ভঁৰাল হেৰি ফিল্টাৰটোৰ তলত।
অ অ। ইয়াৰ নে?
হ'ব দে।
অ অ হ'ব দে।
অ।